হেল্ল' অ, হেল্ল' শুনি পাইছা? অ', আজি বহুত চাৰ্ভাৰ দউন দি আছিলে।
অ',
তোমাৰো নেকি?
অ', আজি চাৰ্ভাৰটো ডাউন দি আছে।
অ' নেটো চলা নাই ইউটিউব চিউটিউব চব ঘূৰি আছে।
অ', প্ৰব্লেম দি আছে হ'ব পাৰে।
উম, কি কৰি আছা? হেল্ল'
অ' কোৱা আজি আমাৰ ভাইটি আহি আহিছে না। আৰে ভাইটি আহিছিলে না আজি মোৰ বাৰ ল'ৰাটো।
উম,
ইমান কচো অ, নহয় তাই তাই ইমান সৰু।
অ',
ইমান কচু ই চব লেতেৰা কৰি থৈছে ঘৰ এতিয়া চাফা কৰি আছোঁ মই। অ' কলেজ গৈছিলা হেল্ল'।
উম, হেল্ল'
কলেজ গৈছিলা আজি?
আজি কলেজ যোৱা নাই আজি অলপ মাৰ্কেট চাইডত গৈছিলোঁ।
কিয়?
এই ঘৰৰ বস্তু আনিব কাৰণে।
অ', আৰু?
তাকেই আনি পিছত হেৰি মায় আকৌ সন্ধিয়া বজাৰ আনিব যাব।
অ', কি বনাইছিলা? হেল্ল'
অ', হেল্ল'
হেল্ল' কি বনাইছিলা?
আজি দালি বনাইছোঁ। ওচৰত আলু আৰু ভাত কেৰেলা তু মিলাই কেনে চব্জি এটা ভাজি এটা বনাইছো আৰু সন্ধিয়া ৰাতি মানে মাংস বনাম আৰু আৰু চব্জি কি আনে সেইটো বনাম। ভাবিছিলোঁ বেঙেনা ভাজিম পিছত ভাজা নাই গৰম যি দিছে।
অ', অ', ময়ো আজি ৰাতিপুৱা তোমাৰতো অ, টেমাটো মাখি আৰু ডিম আমলেট কৰি খাইছো। এতিয়া দালি অ', অ', চৰি। বিলাহী, এতিয়া মাংস আৰু তোমাৰ দালি দি খাই খাইছোঁ।
আহ মই এ ঔষধ খাইছো যে সেইকাৰণে চুপ আছিলো। অ', বিলাহী যে খানি কেনে খালে ভাল লাগে কিন্তু ন?
অ', দালিটো দালিতি মানে এ তোমাৰ এই উম, নিমু দি চিপি কেনে
অ', এইটোৱেতো নিমুটো হেৰি কৰেই পিছত দালিটো আলু ভাজ আলু যে ভাজে যে সেইটো দিয়ো কিন্তু ভাল লাগে।
অ',
তোমালোকৰ কি মাংস বনাইছে নেকি মাছ?
উম, আমাৰ লকৰ মাংস বনাইছে আমাৰ মানে উম, মই দাদা আৰু বাৰকা ণে আৰু মাৰ কাৰণে উম, তোমাৰ মাছ বনাইছে।
অ', তোমাৰ আৰু বাৰ কাৰনে মাংস বনাইছে।
নাই দাদা মই মই বা আৰু দাদা।
অ',
অ',
তুমি এতিয়াতো অকলে খাইছা দাদাটো তোমাৰ কামত চাগে?
অ', অ', কামত মই অকলে খাইছো।
অ', মই চিকেন পকৰা আনিছিলে যে দাদাই সেইটো দি খালো মানে খালি ভাজি দালি দি তাই খাব নিবিচাৰে কাৰণে আগতে জনাইছো যে কিবা এটা লৈ আহিবি।
অ',
তাৰ পিছত তাই লৈ আহিলে দুটাই লৈ আহি চিকেন পকৰা কিন্তু লগত পিয়াজ চাটনি একোৱে আনা নাই।
কিয় অনা নাই?
খালি দুটা চিকেন পকৰা লৈ আহিছে মানুহ কি ভাবিব মেকুৰী চেকুৰীৰ কাৰণে চাগে আনিছে।
অ', ম মোৰ ভাইট মোৰ বাৰ লৰাটো ইমান লেং ন এতিয়াও আহিছে এ দেখা এতিয়া লিংগুৰ গিৰি কৰি আছে মোৰ লগত। পঢ়িবি তই উঠ।
কিমান ডাঙৰ?
এ সৰু বাচ্ছা চাৰি বছৰ হোৱা নাই।
অ', তিনি বছৰ হৈ গৈছে?
তিনি বছৰ হৈছে নেকি?
অ',
না চেগেন ত' মানে দুহেজাৰ পঁচিশৰ তাৰ দুই বছৰৰ বাৰ্থডে কৰিছোঁ। এতিয়া আকৌ মানে তোমাৰ ইহঁত এতিয়া আহিলে তিনি বছৰ বাৰ্থডে কৰিম।
হেল্ল'
অ', হেল্ল'
মানে তিনি বছৰো হোৱা নাই হ হব আৰু।
আচ্ছা।
কোৱা পিছত চব ভালনে ঘৰৰ?
তোমাৰ
অ', আমাৰো।
ইিহৰ ভালেই আছে গাটো মোৰে বেয়া আৰু।
অ',
পৰশি ডকটৰ তাত গৈছিলো পিছত এটা ঔষুধ আনিলো আৰু কালি খালে আৰু চাৰিটা মান আছে কালি খালে আজি ৰাতি খাম কালি খাম দুটা আৰু পৰহি দুটা খালে শেষ হৈ যাব এইকাৰণে পৰখিয়ে খুন্দিয়াত মানে যাব লাগিব ঔষধ আনিব
অ', অ', তোমাৰ এইফালে বাচ্ছা আছে নেকি?
অ', পোৱালি এটা সেই লগৰ ঘৰটোত
অ',
আকাম কৰি আছে নেকি?
নাই এই টেবুলত বহিলে।
অ,
পাত শিঙি লৈ আহিছে বাহিৰৰ পৰা।
অ',
এটা পাত কি কিহৰ পাত? পাত এটা খিংগি লৈ আহিছে তাক আজি মাৰিব তো।
কিমান বছৰ তাৰ?
তাৰো দুবছৰ তিনি বছৰ মান হ'ব চাগে।
অ', সৰু লৰা নে ছোৱালী?
তাই ল'ৰা।
অ', তোমাৰ নিজৰ নেকি?
নাই নাই নিজৰ নহয় মানে লগৰ নিজৰ নিছিনাই লগৰ ঘৰটোৰ লগত মানে তাৰ ছোৱালীৰ অ', চৰি লৰাৰ ঘৰত ল'ৰা।
অ', লৰাৰ ঘৰৰ।
অ',
অ',
আ, কাম যি কৰে তোৰ ল'ৰাটো।
কি কৰিছে?
টেবুল উল্টাই পেলাই দিলে।
অ', তাই মাক মাতি আনা।
উলা। উলাব দিছো হাঁহি আছে। আকৌ ক এয়াই এয়া এয়া।
তাৰ নাম কি?
তাৰ নাম কিবা পাহৰি গলো নহয়।
অ',
এনেইতো ইয়াতে চবে বাবু বাবু মাতে সৰো নহয়।
অ',
নাহে কেতিয়াবা কেতিয়াবা আহে যে সেইকাৰণে নামটো মনত নাথাকে।
অ', মানে ইয়াতে নাথাকে তোমালোকৰ ঘৰত?
নাই নাই তেন্তে বৰপেটা থাকে।
অ',
সি আকাম যি কৰি আছে অ, ল'ৰা উলা উলা। না না নহয় ওলা ন, ন, ন, উলা।
হেল্ল'
অ', হেল্ল'
তুমিতো বৰপেটা ফুৰিব যাব পাৰা তাৰ ঘৰত।
নাযায় এতিয়া এইটো চোৱাচোন মই বৰ্ডাত দি ৰাখিছো ভৰি দি ভৰিৰ ওপৰত উঠি বহি আছে।
কৈছো কি এতিয়াটো তোমাৰ মানে বৰপেটা যাব পাৰা ন' তাৰ ঘৰত ফুৰিবৰ কাৰণে।
কেতিয়াবা এতিয়াতো নাযাওঁ মানে খৰু আছিলে যেতিয়া তেতিয়া গৈছিলো এবাৰ।
অ',
অ', দুব পাবি ৰে। অ', ক' ক'
হেল্ল'
উম, হেল্ল' চোৱা চোৱা খান পোৱা নাই তাৰ কাৰণে।
উহুম,
বাচ্ছা যে কাৰণে এনেকা কৰে।
আছে
অ', মৰম কৰি দিয়া যাব গই।
মৰম কৰি আছো নোখোনে।
নুশুনে পাগল ধৰিছে তাক মাথ মূৰটো নি তলত কৰি কেনে এনেকা কৰি আছে।
তোমাৰ মা আহিছে
মা আহোঁতে আহোঁতে খন্দিয়া হব, আকৌ আহি বজাৰ যাব যে চব্জি আনিব।
অ', অ', মোৰ মাতো আহি কেনে আকৌ যাব।
ক'ত যাব আহি কেনে আ কত কামত যাব নেকি?
অ', আকৌ ডিউটি যাব।
অ', পিছত কেতিয়া আহে?
পিছতে ৰাতি নটা দশটা।
অ' ঘৰত ৰন্ধা বানধা?
অ', আৰু বাকী সেইটো তুমি চৰোৱা মানে, চাইড কৰাচোন তাৰ আৱাজ বেছি আহি আছে।
হেল্ল'
অ', নুশুনে।
অ', অ',
কোৱা।
হেল্ল'
হেল্ল'
খোৱা কি হৈছে?
পাত শিংগি আছে বাৰ বাৰ।
অ',
হেল্ল'
অ', কোৱা।
বহুত চঞ্চল বাপৰে বাপ।
অ', ঠিকে আছে এনেকে হ'ব লাগে এতে দুটা।
তোমাৰ ভাই গুচি গৈছে না আছে?
আছে
অ',
মই তাৰ কাৰণতে এইটো তোমাৰ কুৱাৰ মানে বাথৰুমত ওচৰত আহি কিনে কথা পাতি আছোঁ।
উম,
তাৰ কাৰণে মই বাথৰুমৰ ওচৰত আহি কেনে কথা পাতি আছোঁ।
অ',
উম,
তাই য়াক সৰু আৰু এটা ছোৱালী আছে তাত চেণ্ডেলটো লৈ আনি কেনে কি কৰিলে ভগৱানৰ ওচৰত আনি কেনে থৈ দিছে।
হুম, হুম,
পাপ লাগিব আৰু কোনো কাচিম আছে যে ঘৰত কাচিমৰ ওপৰত উঠাই কেনে থৈ দিছে চেন্দেলটো।
অ', অ',
কেনেকা হ'ব পাৰে আকৌ আহি আছে।
অ',
ইছ ৰাম।
ত' কি কথা পাতে?
সেই টাটা টা এনে নাহে এনে ত' মানে বাপৰে।
খাওঁ প্ৰসাদ উম,
হেল্ল' বহুত চঞ্চল চ তাই ন?
অ', বহুত। খাইলো কখনে
কোন আহিছে?
এ তাৰ মা।
অ', তাৰ মাক কোৱা তাক লৈ যাবলে।
অ', এ লৈ
পুৰা ফোনটোততো তাৰেই মানে তাৰেই কথা পাতিছে। তোমাৰ তোমাৰ জাগাত।
অ', তাই নাহে তাৰ মাৰ লগতো নাযায়।
অ', তাৰ মাহী চাহী নাই নেকি?
তাৰ মাহী চাহী ঘৰত নাই চাগে।
অ', কোৱা।